হেল্ল'
হেল্ল' অ শুনিছা অঁ
অ ইয়াতো চাই ক কিবি প্ৰব্লেম থাকে চাগে সেইকাৰণে হয়তো
থাৰ
মোৰ কি
কৰি দিবাকি কাইলে মন্দিৰ নহয় পৰে
অ কৰি দিম ৰবা
কমিও আজি আজি অ যদি টুৱেন্টি নেকি ছিক্স হৈ আছে যদি উ হব তেতিয়া গ্ৰুপত লোৱা মেছেজ দিয়া যেন পালো চকাৰ মই নাচালো মই লৰাই দিছিলো চাগে গ্ৰুপত গ্ৰুপত যে মেছেজ কৰিছিলে কোনোবাই তালে ৰাতিও মোক এইয়ালহ কবি
অ
এইজন যে অ তেখেতে মানে ৰাতি ধৰা এলে এঘাৰ চাৰে এঘাৰটা মানত মোক মেছেজ দিছে কালি কল কৰিম হা মই মানে ইটো ভাৱত থকা নাযায় ন মই ভাবিছো কোনোবা টিউচন ন অ মই কলো যে নালাগে আহ মানে টোপনি যাব লৈছিলো আৰু এনেকুৱা টাইমত মই কলো নালাগে তালেতো মই যামেই তেখেতে কলে তুমি ক'ত যোৱা মই তোমাক কল কৰিম বুলিহে কৈছো মই অ আচ্ছা ম কিয় কল কৰে কৈ হৈছে এয়া হাৰ কাৰণে মই চো অ ঠিক আছে হ'ব দিয়ক অ এই এচাৰটোৱে যে এচাৰ বুলি যোন আছে তেওঁ কল কৰিছিল তে এই সিও কিন্তু মানে পাতিব পাৰে বেয়া পকাব পাৰে ভালে আৰু
উম উম উ
মানে ইয়াতে ফ্ৰাই তেৰ মানান দেে সোমাই ন
আ বায়ে কৈ আছিলে আৰু ে অলপ মই অকল বাৰ লগতে কাইছিলো কজ মোৰ চম াল
হয় নেকি অ বেলেগ বেলেগৰলপ জ মোৰো কম সোমাইছিল মানে ফাৰ্ষ াৰ হেৰি লগত পাতিলো যে কি নাম আছে তাইৰ লগত মানিচাৰ লগত ত অকল তাইৰ লগতে পাতিলো মই সেইকাৰণে মানে কম সোমাল পুৰা গোটেইটো নোসুমালে আহ
হয়
ফ'ৰ হণ্ড্ৰেড চামথিংমাই মোৰ আহ নান তাতে এয়া কিু সেয়াৰ লগতো পাতিবা মান নি স যে তাইৰ লগতো পাতিবাচোন
হয় উম
অলপমান বেলেগ বেলেগত কৰিলে হয়তটো পাব পাৰা বেলেগ নহ'লে মানে ৰাই এতিয়াোমালোক তটো পিজিত থাককা ন অলপমান হলে হাত ট খৰচ ওলাই আৰু হয়ে
আচ
সেইখিনিও বহুত তোমালোকৰ কাৰণে
ন উ
উম
আমি পঢ়ি থকা টাইমতটো নাপালে। হব বাৰু তেতিয়াাৰ দেউতাই বিশ টকা দিয়ে দহ টকা। অহ। উ দেউতা ত্ৰিশ টকা দিয়ে যাওঁতে দহ। অহ। ততে দহ টকা আৰু দহ টকা কিবা খাম। বেছিভাগতো টিফিনে নিওঁ বাৰু।
উ
উম।
বেছি ভাগ।
উম। উম হ আজি কালি বস্তুৰ দামো। বিমান। বহুত কাম। ভ ভাম হলেও সেয়া হৈ যায় চলিব অলপ টান লাগে। এনেকুৱা বেলেগ কথা নাই তথাপিও আৰু ইমান আজিকালিৰ দিনত চাবাচোন নিজৰ মুখত খোৱা খিনি বা হেৰি খিনিতেই ধৰা ভাওজনৰ ওপৰত গুচি। যায় ফাৰ্ষ্ট। চেম্পু এটা আনিব গলেও লাইক। বহুতে। পৰে যেতিয়া যদি পেকট দিওঁ তোমা। ভাল কেইটা। ধৰা লৈ আছো অলপ পেকেট।। উওজ ন নকৰে ন সিহঁতে পেকেট ওলোৱাই নাই বটলে আছে। লৰিয়েলৰ। ডভৰ পাই পেকেট বাক। কেনেকে বা চ বা চান্স। তাকেই টো।
আৰু কম।
অ'হ।
সেই কাৰণে চেম্পু বেয়া হৈ যায় ।
চেলুনত মোৰ ভয়ো লাগে। অ সেয়া চুলিত আৰু আমাৰতো চুলি খিনিয়ে মেইন থাকে ন? আৰু এতিয়া গৰমৰ দিনতো কিমান। সৰে হিচাপেই নাই।
মোৰ হোষ্টেলত।
মোৰ যে ঠিক। ৰাণী সেইটো চাইডত পানী বেয়াই ।ইমান পানী ভাল নাই ।আইৰনো আছে চা।
উম মোৰ চুলি। অ মাজে মাজে টো টুকুৰা টুকুৰ। তোৰ এতিয়া স।। সৰে
তুমি যিমান। পাৰা মানে তাতে নোধোৱাই।। ভাল।
মোৰ চুলি পোৰা কঁকালত পৰা আছিলে। তলত অলপ।
অ,
তেতিয়াতুন মই পুৰা। ডিঙিৰ কাষ।
ই য়ে
থাকে।
নহ বহুত সৰে যে, উম সৰিলে বহুত। বেয়া লাগে ময়ো কাটি দিছিলোঁ মাজতে ইমান। হয়
এহ
উম হুম হু নহয় উপায় নাই যে কিছুমান আমাৰ গুৱাহাটী ইফালে কিছুমান জেগাত ইমান বেছি আইৰন তোমাক মানে খাই পেলাই স্কিন টো একদম আ আৰু তুলিবোৰো চাবাচোন সেই আইন থকা পানীয়ে ধুম ত খা খোৱা হৈ যায়
গা ধোৱাৰ পিছতো গাটো আথা আথা
উম পানীত আইৰন আছে আৰু হয় মানে সেই পানীতটো বঢ়িয়া ঠাণ্ডা থাকে কিন্তু যদি মই সেই ঠাণ্ডা মান ধৰা দমকলৰ পানীত যদি মই ক পিছো উম মানে ইমান সেয়া হয় আঠা আঠা লাগে গাটো চব ফালে আৰু তাৰপিছত আৰু আৰু নাই আৰু গাঁৱত যিিকেইদিন থাকিম সেইদিনত এইেইদিন পুৰা মানে এটা যেনিবা আমাৰ স্কিনত এটা ছালহে পৰিছে তৰপ এটা হৈায় যায় আৰু আহাৰ পিছত আকৌ ইয়াতে যেতিয়া আইণ থ থোৱা যায় ধুনীয়া চফা ৰাখি আৰু
অ সেইটোোৱ তাহতে মই চেম কুটম ক লৈ
অ আৰু যদি বাৰ ৰুমটো ধৰা গুৱাহাটীত আকৌ আহে ন তাই তুমি তেতিয়া তাইত তাতে গৈ হলেও ধবা মানে আইৰণ থাক পানে যিমান পাৰে নোধোৱা থাকিবা লাকিলে ম ব হলেও তাই ততে আহিবা উম
বৰষুণ দিলা কেতিয়াবা াৰেন কাটি দিনলৈকে নাহে মইতো তেতিয়া বা আৰু
উম কি হ'ব
উ
বৰ দিগদাৰ হয় এতিিয়য়া ন হোষ্টেলৰে হেৰি দিম ত তোমাৰ
লাগিয়ে থাগে বত বেছি যে আৰু ইয়াৰ ওচৰা চৰিে আছে
উম চোৱা আৰু কৰা আৰু তেতিয়াহলে উপায়তো নাই তোমালোকৰ আৰু বেলেগতো থাকিব নোৱাৰা ন তেনেককাা হলত
আচাকা
এ হোষ্টেলৰ সাৰ কটাত বহুতাৰ দিয়া আমাৰ লগৰ কেইজনী যেতিয়া আছিলে তাহাঁতেও সদায় আহি সিহঁতৰ থাকিব এই জাননে আজি তিনদিন ধৰি পোৱা নাই হেৰি পোৱা নাই তাহতৰো কমপ্লেইন থাকিছিলে আৰু সিহঁতে ম্ পি জি আছে তাই তেজ উম তেজ পুৰত মানে মালিক বোৰে অলপমান সেৱা কৰে যে
একেই
বহুন দিগদাৰ পায় চবে । থাকিব সেইকাৰণে নিবিচাৰে লাষ্টত ৰেন্টত থাকে।
উম উম উ